হেল্ল'
কি কৰিছা, কি কৰিছে?
মইয়া আছোঁ দেই, তুমি কি কৰিছা হয়?
মই গাতটো ভাল নহয় দিয়ক বাগৰি আছোঁ।
আচ্ছা আচ্ছা কি হৈছে?
মোৰ কাহ জ্বৰ।
উম, কাহ জ্বৰ। মানে সেই কৰাত তে আৰু যিহে গৰম যে গৰমৰ কাৰণে হৈছে চাগে।
এয়া মোৰ গৰম সোমাই গ'ল যে পৰহি দিনা আজিলৈকে ভালে পোৱা নাই এতিয়া আকৌ ভাতকেইটা খাই উঠি অহাৰ পিছত গাটো জ্বৰ লাগিছে।
উম ভাতকেইটা কিহে খালা?
ভাত খালো দালি তাৰ পিছতে উম মচন্দৰী পিটিকা মাছৰ গুৰি ভাজি ভাত।
ভালে বাৰু এই তুমি হেৰি টেঙাজাতীয় বস্তু আৰু তোমাৰ ধৰি লোৱা গা খীৰ-চাখীৰ বেছিকে নাখাবা জ্বৰ আৰু কাঁহত
আহ আপুনি ভাত খালে
ভাত নাই খোৱা পাই ।মই গাটো ধুই, কাপোৰ কেইটা ধুই তাৰ পিছত তোমাৰ ভাত কেইটা বনাই মেলি অকমান লৈছো আৰু ইমান উতলাই উতলাই ভাত কেইট খাব নোৱাৰো পায়, ইমান গৰম হৈ আছে
আপোনালোকৰ তাত বতৰ কেনেকুৱা?
বতৰ আজি বহুত ৰ'দ। এই কেদিন অকমান ঠাণ্ডা কৰিলে আজি আক্
উম, আমাৰ আকৌ এইপিনে পোৰা বৰষুণ ডাৱৰীয়া
ভালে ভালে দিয়া শান্তি পাবা
উম কলেজ ক্লাছ থকা কেইদিননো বতৰ হ'ব লাগে ভাল হয়।
সেইটো হয়, এই গৰমটো সোমাই গ'লে আকৌ তুমি ক্লাছলৈ যাওঁতে
সেয়াই মোৰ হেলমেটটো পিন্ধা নাছিলো, ছানগ্লাছ নলগাও একদম কপালত, চকুৰ ওপৰত ৰ'দটো একে পৰি খাই দিলে মানে বহুত কষ্ট পালো সেইটো কাৰ চকুত আচলতে এনেকে ৰ'দটো ডাইৰেক্ট লাগিলে মাথাত এইটো বস্তু হেৰি কৰে মানে
তুমি এটা কাম কৰিবাচোন, চেলেৰিটো যদি পোৱা তাৰপিছত তুমি এযোৰ চশমা কিনি ল'বা ভাল
মইটো চাই আছো গ্লাছ, মানে মোৰ যি পচন্দ হৈছে ছিক্স হা হান্দ্ৰেদ, ছিক্স ফিফটি ইমান দি মই এতিয়া
ভাল বস্তু ময়ে দি আছোঁ তুমি লৈ ল'বা যদি কিবাকৈ তুমি সুধি মেলি চাবা লগৰ কোনোবা আছে বুলি
উম নাই নাই মই দোক ও এব যদিওঁ ওলাই যোৱা হয় দোকানত চাম মানে, দোকানত ভাল পচন্দ লাগা কমতে পালে লৈ ল'ম, তেতিয়া অনলাইন নলওঁ আৰু মোৰ আৰু কেইটামান বস্তু ল'ব লগা আছ মানেতো মই দোকানলৈ যোৱাৰ আগত মিলাবই নোৱাৰো সময়। মই সময় একেবাৰে নোপোৱা হৈছো।
তাকে টো তুমি ব্যস্ত হৈ গৈছা যে।
অ' সেইটোৱে তাকে
মই তোমাক এটা কথা এটা শুধু। ফালেতি আছিলো। মানে মইয়ো বহুত দিনৰ পৰা ক'তো ওলাই মেলি যোৱা নাই তোমালোকে ওলাই মেলি পুৰা ছোৱালী আজিকালি ফোন চোন ব্যৱহাৰ কৰা ছোৱালী তুমি মোক কবাচোন। ক'ত কেনেকে গ'লে ভাল হয় কোন খিনি জেগা কেনেকুৱা হয়? কেনেকে যাব লাগে। তুমি পাৰিলে অকণমান মোক কবাচোন সুবিধা হ'ব।
সেই মইতো আজিলৈকে যোৱা নাই তেনেকে ক'তো মানে, প্লেন বনি বনি থাক কে কিন্তু মই যোৱাগে নহয়গে, বহুত লগৰে প্লেন বনাই কিন্তু নিজে গুচি যায়গে, ধৰ মই যাবলে নাপাওঁ তেনেকুৱা হয়। এ ত' মইতো নাই নাজানো কিন্তু তেওঁলোকক সুধিব পাৰিম এনে, আপুনি এতিয়া গৰম দিনত ঠাণ্ডা বুলিলে আপুনি হেৰি যাব পাৰে, শ্বিলং যাব পাৰে নহ'বা আপোনালোকে উম, টাৱাং এনে অৰুণাচলৰ সেইয়াদে যাব পাৰে। এম, তেনেকে পাৰে যাবলৈ। ন'বা হেৰি যাওক নেপাল যাওক, ভূটান অ, ভূটান নহয় নেপাল যাওক, ছিকিম যাওক। দাৰ্জিলিং যাওক এইবোৰ ধুনীয়া আৰু কেতিয়া যাবনো? এতিয়া এনেকুৱ এইকেইটা ইমান নাখাই বাজেট ট্ৰিপ নহয়। কাৰণ আপোনালোক ফেমিলি গ'লেতো টুৱেন্টি, টুৱেন্টি ফাইভ থাউজেণ্ড লাগিবই দিয়কচোন টুৱেন্টি ফাইভ, থাৰ্তী।
সহজতে ওপৰত লাগি যায়। গোটেই ফেমিলিটোত তোমাৰ ফিফটি থাউচেণ্ড প্লচ্ লাগিব।
উহো নেলাগে।
লাগিব।
আপুনি এতিয়া এজন মানুহে হোটেলত থাকিবগে, ৰুম লৈছে আপুনি সেই ৰুমটো খৰচ আপোনাৰ লগতে আপোনাৰ ল'ৰা ছোৱালী ৰুমৰ খৰচটো নলয় ন'! আপোনালোকে এটা ৰুমেই ল'ব ন! বাকী ট্ৰানচপৰ্তৰ খৰচটো পৰিব কিন্তু আপোনালোকে যদি, অ' ট্ৰানসপৰ্টৰ খৰচটো পৰিব বাকী থকা খৰচ নাই। থকা একেটা বস্তুৱে খৰচ একেই পৰিব খোৱা বোৱাটো তেনেকে, কিন্তু তাত সিমান খৰচ নহয়। আপোনালোকে বস্তু বজাৰ চজাৰ কৰিলে আৰু তেতিয়া হলে, তেতিয়াও নপৰেগৈ ইমান
মানে মই এটা চাইছিলো হা, তোমাৰ মানে চিকিমট ধৰিলে আমাৰ কম্পেৰিটিভলি তুমি যদি আমাৰ অসমত যোৱা ছিকিমৰ মানে যিবোৰ বস্তুখিনি তাৰ অকণমান বেছি হয়, তাত তুমি এতিয়া চাপ'জ মই মোৰ ল'ৰা ছোৱালীকেইটা বা মানুহজনৰ সৈতে গ'লোঁ। ঠিক আছে তাৰ পৰা গ'লো প্ৰত্য়েকটো এডাল ই লয় ন এ মই এটা ম ললো ৰুমটো কেৱল দুজন এডালতে থাকিব পাৰে, তাত তিনিজন কেতিয়াও এলাও নকৰে মানে গতিকে এটা বোলে ডাঙৰ ৰুম দু দুটা ৰুম লব লাগিব, ঠিক আছে মানে এখন কুইন চাইজ বেড থাকিব মানে পাৰ পাৰ ৰুমে তাত এইটিন হাড্ৰেড টুৱেটি ফৰ হাড্ৰেড, একেবাৰে লৱেষ্টটো ফিফটিন হাড্ৰেড হয়। মানে তাত বহুত দাম হয় মানে বস্তুখিন টুৰিষ্ট প্লেচ ন! বিশেষক মোৰ, মানে, লগৰ এগৰাকীয়ে কৈছিলে
আপোনালোক থাকিব দুই-তিনিদিন পৰিব। ৰুমৰ খৰচ মেক্স গোটে আপোনালোক দুই দুটা ৰুম যদি লৈ, মেক্স তিনিদিনত খৰচ কিমান পৰিব? আঠ হাজাৰ ন, ন হাজাৰ?
অ', অ', সিমানটো পৰিব আৰু
ধৰক, আপোনালোক থকাৰ খৰচ ট্ৰেন্সপৰ্ট। আপোনালোকে প্ৰাইভেট কৈ ট্ৰেন্সপৰ্টও প্ৰাইভেট হেৰি লৈ নাযায়। আপোনালোকে পাব্লিক ট্ৰেন্সপৰ্ট কৰিব। তাতে আপোনালোকৰ ইমান খৰচ নহয়গে দিয়কচোন। যে, একেবাৰে তাত বিশ হাজাৰ গুচি নাযায়গে ন'। পাব্লিক ট্ৰেন্সপৰ্ট তাৰ পোৱালেকে আপোনালোকে, ধৰক, দহ-পোন্ধৰ হাজাৰ। ঠিক আছে। বাকী আপোনালোকে ফুৰা-কৰা জেগাবোৰ, আ, খোৱা-বোৱাত, সেইবোৰত ধৰক, আপোনালোকে আৰু পাঁচ হাজাৰ। তাতকে বেছি কি যাব? ফিফটি থাউজেণ্ড কেনেকে যাব? আপোনালোকৰ ট্ৰিপটোৱেই বাজেট-ফ্ৰেণ্ডলী। ইফ আপোনালোকে বাজেট-ফ্ৰেণ্ডলী কৰিব বিচাৰিছে, তেন্তে তেনেকে কৰিব লাগিব। যদি আপোনালোকে বোলে, অ'কে, যাওঁ ট্ৰিপ এটাত বাজেট নাই। হওক, যিমান খৰচ হওক। ইমান এটা মুটা এমাউণ্ট আছে। তেতিয়া আপোনালোকৰ তেনেকে খৰচ কৰিব পাৰে। কিন্তু এনে ফিফটি থাউজেণ্ড খৰচ নহয় চেকেণ্ড ট্ৰিপত বাৰু। কাৰণ মানুহে ডেৰ লাখ, এক লাখ টকাত ইণ্ডিয়াৰ বাহিৰত বহুত দূৰ জেগাত ভালকে ফুৰি আহেগে ন হেৰি কৰি পেলাই। আপোনাৰ প্লেনত গৈ পেলাই
উম, উম। বাৰু, বাৰু। হ'ব আৰু আজিকালি এটা সুবিধা দেখিছিলোঁ কি, তোমাৰ গুৱাহাটীৰ পৰা টাৱাঙলে বোলে হেৰি হেলিকপ্টাৰৰ ওচৰত বিশাছে পোন্ধৰশ টকা লয় ভাৰ পাচন
তাকে
অ', মই মানে অকমান চাই আছিলো পোন্ধৰশ টকা পোন্ধৰশ টকাটো ধুনীয়া এাৰ পইচা ন' তাৰ পিছত আজিকালি গুৱাহাটীৰ পৰা প্ৰায় এখন দুখন বাছ যাই হেৰিলে অৰুণাচলত টাৱাং অলে তাৰ তোমাৰ বাছৰ ফেয়াৰটো হৈছে। প্ৰায় পোন্ধৰশ বা ষোল্লশ টকা কিন্তু একদম ধুনীয়া বাছ হয় অৰুণাচল প্ৰদেশ ট্ৰান্চপৰ্ট চাৰ্ভিছ বুলি আছে।
ৰ'বাচোন গুৱাহাটীতো টাৱান হেলিকপ কিমান ল'ব? অ', কিমান ডিসটেন্ট? কিমান টাইমত হাব
এই হেলিকপ্্তাৰ মেক্সিমাম দুই ঘন্টা দুই ঘণ্টা বা তিনি ঘণ্টা
বাইক কাৰটো তাৱাংঙলে আঠ ন ঘণ্টা লাগিব দহ ঘণ্টা
অম বেছি লাগিব
তোমাক হেলিকপটাৰ চাৰ্ভিচ দিব য'ত মাত্ৰ দুজন মানুহ যাব পাৰিব তিনজন মানুহ চাৰি পাঁচজন উঠিব পাৰিব
হম
ত তোমাক গুৱাহাটীত টাউন নাব অি ফিফটিন হণ্ড্ৰেড আৰু গাড়ীত সেইটো কৈছে পোন্ধৰশ
সেইটো হয় মানে তুমাৰ মই এটা ভিডিঅ' চাই চাই আছো ইউটিউব ত ফেমাছছে এইটোি অসমৰ নহয় মানে হা তেওঁ মানে প্ৰায় প্ৰায় ইণ্টষ্ট ঠিক কপা হ' অসমৰ মানে মানে ভাৰতৰ মানে প্ৰায় পচিবল বাজেট ট্ৰিপো তেওঁ দেখাই পৰে তেওঁ এটা ভিডিঅ' মই খুনিছিলো প্ৰায় আজিৰ পৰা প্ৰায় পাঁচ মাহৰ আগতে তেওঁ গৈছিলে গুৱাহাটী শ্বিলঙৰ শিলিগুৰিৰ পৰা তেওঁ গুৱাহাটী আহিছিলে গুৱাহাটীৰ পৰা তেওঁ দেখাইছিলে পোন্ধৰ হাজাৰ প চৰি পোন্ধৰশ টকা টিকেট প্ৰাইচ হেলিকপ্টাৰৰ টাৱাঙলৈকে আৰু টাৱঙৰ পৰা যিডোখৰ পাব তাৰ পৰা গাড়ী লৈ যাব লাগিব শ্বেয়াৰিং টেক্সি লৈ বোলে
উম
উম মইাৰ ভিডিঅ'টো পালে তোমাক
দিবচোন মানে উ তেনেক কাততো চবেই মোৰ মতে হেলিকপ্টাৰ জাৰ্ণীয়ে ল'ব
মানে এইটো এটা কথা কি জান নাই আমি বহুত ক্ষেত্ৰত মানে আমি হেৰি হৈ থাকো এতিয়া কিছুমান কিছমান এয়াৰাইনছাৰ্ভিচত কিছুমানে বাহিৰলৈ নাযায় তোহলেকে ট্ৰেইন বুলি ক'লে বহুত লাগে বুলি ভাবে কিন্তু কিছুমান ক্ষেত্ৰত ট্ৰন উঠ কে প্লেনৰ সচাে ল তেনেকা আৰু বহুতে নাজানে উঠয়াছ এইবোৰ কথা আৰু অকমান কন্টেক্ থাকিলে ভাল হয় আৰু
উম
মানে সেই ভিডিঅ'টো মই তোমাৰ পাইছিলো মোৰ বহুত দিন হ'ল বাৰু সেই ভিঅ'টো মই তথাপিতো বিচাৰি চাম হা
ঠিক আছে হ'ব, ভাত কি বনালে?
ভাত যে মই ভেজবিন আলু বনালো তাৰপিছত তোমাৰ অমলেট এটা কৰি দিলোঁ। অমলেট কৈ কৈ দিয়া নাই মান অমলেট কৰি দিম আৰু ধৰি লোৱা তোমাৰ এনেকে গুলি মেলি থৈ দিছো অমলেটটো ধৰিলো গৰমে গৰমে খাবলে ভাল লাগে।
উম।
তাৰপিছত কৰি দিম তাৰপিছত আচাৰ আছে তেনেকে খাব আৰু তাইলৈ হৈ থাক
হয়। ভাত খাব হৈছেই অকণ দেৰি হ'ল নহয়, আপোনাৰ ভোকে লাগছ
এ, ভাত খাবলৈ মানে গৰমত কি জানা খুব পানী খোৱা যে পেটটো ভৰ্তি হৈ থাকে। খাবলৈ মন নাযায়। আৰু গৰমত যি তি ধৰক খাবলৈও মন নাযায়।
হয় বাৰু ঠিক আছে, হ'ব দিয়ক।